কি কৰিছা?
আছো আৰু
উম! উম! ভাত-পানী খালা।
খালো এই খালো মানে বনাই আছে
কি বনাইছা।
মাংস
বাহ কোনে বনাইছে
দাদা
অ মাষ্টাৰ চেফ নেকি?
একদম
তুমি নবনোৱা।
নাজানো।
কৰিব লাগে আকৌ।
তাকে হে নিশিকায় ঘৰৰ মানুহে কাম মন মানে বেছি লাগো বুলি
আৰু বেছি সহায় কৰি দিয়া বুলি নিশিকায়।
সেইটোৱে।
আয়ো মোৰ যদি তেনেকুৱা হোৱা হয় মোৰ ঘৰত একেবাৰে কামেই কৰি থাকিব দিয়ে অ। কি কবা মোৰ মানে হালত বেয়া হৈ গৈছে কাম কৰি কৰি
উম। তোমাক কিবা অকণ অকণ দিয়ে মোকতো বহুতেই দিয়ে ক'ৰবা কিিয় আৰু শেষ হৈ গৈছো মই আৰু ধংস। খ
মোকোতো দেহে দিয়ে মোকনো ক অকণ অকণ দিয়ে।
তাকে ৰাতিপুৱা উঠাবা বুলি ৰাতি শোৱালৈকে।
টকি টকী উম। সাঁতৰ প্ৰতি হ'ল।
হ'ল ৰাতিপুৱা পৰা এখন হেৰি দুপৰীয়ালৈকে কাপোৰ ধুতেই গ'ল আমাৰ।
উম গোটেই কাপোৰ ধুইছে নে
উম বেড কভাৰ আকৌ গাৰু কভাৰ। পা ধৰি লৈ পেললে এটা চুক বা কিনাই চফ্ট কাপোৰ ধুইছে।
চব।
ছমচৰি পৰ্যন্ত।
বা আমাৰো পুৰা তোমাৰ মানে সৰু সৰু বস্তু এটাও ৰখা নাই চব ধুই দিছে মই ভাগ্য ভাল সেইদিনাখন পদা সেইখিনি সুমালো বুলিহে
নহ'লে আকৌ সেইখিনি অ সেইখিনি ধুও মানে কঁকাল বেকা হৈ গ'ল হয় আজি
তাকে কাইলেও আধা খিনি ধুব আকৌ ফেন এইখন মুচিবা আছেই।
উম! উম! আমাৰ আকৌ সেইখিনি কালিয়ে কৰিলে ফেন মোচা খিনি।
কৈছিলিলে মক চিজনহে এলে হা
অ খালি কৰিলে আমাৰ তিনদিন লাগিছে খুড়ীহতে
থৈছেহে চো
অ
উম! সেয়া আৰু আছেই।
আজি কাপোৰ ধুই পেলাই লাষ্ট ফিনিচিং দি দিছে আৰু মায়ে।
একদম ইয়াত ভাত বনোৱাৰ পৰা ধৰিলো লৈ গোটেই ঘৰৰ কাম চাম কৰিব লাগিছে দুইজনীয়ে আজি
উ
চব ধে চব চব পিনে একে ফৰিং চিটিকা দিলে।
টিকলিয়ে নাই কৰা
উম! স্কুলতে
অ তাই স্কুল গৈছিলা ন। তই কিমান ক্লাছ এতিয়া।
তাই ছিক্সত পাব এইবাৰ।
ছিক্সত পাব ন।
উম
উম বাকী বাৰ্থডে প্লেন কি হ'ব এতিয়া?
বাৰ্থডে বিলাক নাজানো আৰু কোন, কোন আহিব সেই ফালে?
বা আৰু মই।
উম মাকে ন মাৰদা
হোম।
নমৰাদুতা
এয়া মই দুটাৰ সময় নাই বোলে কলে যা যাব পাৰে সুধি চামচোন সিহঁতক
উম ফুৰিব পাৰিব জেগা আছে
উম তাকেহে সুধিম ৰবা যায় যদি। হলেতো কলে যাব বাৰু নোযোৱা নহয়।
উম!
হেই ট্ৰেভেল কৰাটো মানে অলপমান অশান্তি পায় সিহঁতে।
স মেজিকত আনিবা
হোম
মেজিকত আনিবা
সেইটোয়ো মানে সিহঁতে ট্ৰেভেল কৰি বেছি ভাল নাপায়
আহ
উম! তাৰমানে কেচটো অলপমান নগেন
উম সগনত খগেন লাগি যায় আৰু
উমহো, সেইদিনাখন যে আমি যে তুমি আহোঁতে যে খেলিছিলোঁ যে যে চোৰ পুলিচটো সেইটো খেলিবলৈ নিখিলহত আহিছিলে নিখিল আৰু ডিপুহত তাৰ পিছত বাৰ নাছিলে মই কৈছো তিনিটা পৰিলে নো কি খেল খেলিম আৰু নে খেলোতে তাৰপিছত আৰু আমি তিনিটাই কেৰামি খেলিলোঁ কালি, আহিছিলে
বা চবে খেলাত লাগি গৈছে পুৰা।
উ চব কৈছে বোলে মিছ কৰিছো বোলে আগতে বোলে চব খান বোলে লগ লই থাকো মই কৈছোঁ সেইয়াই আৰু। অ সেই দিনবোৰলে আৰু থাকা।
ক, কোনে, কোনে, কৈছিলে?
এ দমাৰা দমাৰা দু দুটাই দুটা তামৰাই উম
আঔ
কচ বোল দিন কেইটা ভালেই গ'ল মইছো এ ভাল দিন কেইটামানে
তাকে ভাদ মাহত যাম চাগে।
অ আহিবা নাহাই হ'লা আৰু ফোন চোনটো নকৰা হলা
তাকেহে
উম!
আও
হম
সময়েই নাই।
ইচ এনে বিজি একেবাৰে তাই
সময়ে নাই মোৰো
এ এনে বিজি
সিফালৰ পৰা সিফালে, সিফালৰ পৰা ইফালে।
তাকেহে মই তাকে ভাবিছোঁ মই বিজনেছ এটা কৰোঁ নেকি তাত পইচা-চইছা আহিব।
তাকে মই চাই ইনকাম কৰো বুলি ভাবিছো মই কামেই নাই।
উম কিমান আৰু ঘৰ ওপৰত বজ কোনিব
তাকেহে নিজৰো তাইে লাগে
হা!
নিজৰটো ইনকাম লাগে ন এটা ৷
লাগে-লাগে নিজৰ লাগে ইনকাম এটা নহলে আৰ দেতাক জি থাকিব লাগে ন কোনোবা সময় নাথাকেও
সেইটোৱেই মই লাগে দৰকাৰ পৰে নাই কেতিয়াবা-কেতিয়াবা কিবা খা কিনিব মন গলে কিবা এটা খাব মন গলে কিবা এটা কৰিব মন গলে।
অ সেইটোৱে৷
উম-উম-উম
সুধি থাকিব লাগে মানে সোধা কামটো মই ভাল নাপাওঁ এতিয়া মানে যিমান মানে ডাঙৰ হৈ আহিছো অকৱাৰ্ড লগা হ'ল সুধিবলৈ ৷
উম!
সেই নুসোধাই হৈছো আৰু এতিয়া আৰু এই চে কাপোৰ-চাপোৰ কাপোৰ চিলাও তাৰপাই আৰু পইচা চাৰি থাকে আৰু ৷
মোকো লাগে অঐ হেৰি কি কয় এইটো ফাৰ্মাচী সোমালে আৰু মোৰ চলি যাব আৰু ডিচেম্বৰৰ পা তেনেকে আৰু কৰিব য আৰু আহিলেহে মই মাহটো ইমান দেৰি কৰে বোলে আহিলে হ'ল নাহেই নিজে মই মাতো ইমান লাহে লাহে-লাহে গৈছে মাহকেটা
এতিয়া দিন চুটি ৰাতি দীঘল নেকি ন নে দিন দীঘল ৰাতি চুটি হবলা ৷
নহয়-নহয় এতিয়া দিন দীঘল ৰাতি ছুটি সেইকাৰণেতো দিনডাল সোনকালে আমাৰ গৰমে মাৰে ৰাতি সেইকাৰণে সোনকালে ফুচুক পুৱাই গুচি যায় ৷
অ সেইকাৰণে মই দেৰিলেকে শুই থাকো মই তাকে ভাবিছো মইতো ইমান আগতেতু মই সোনকালে উঠো মই তে ইমান দেৰি-দেৰি কে তে উঠো মানে মো গাত ভুল নাই
নাই বতৰটোৰ ওপৰত ভুল মানে প্ৰকৃতিৰ ওপৰত ভুল প্ৰকৃতিৰ সেইটোৱে তু বসুমতীয়ে বহুত বেয়া কাম কৰিছে ৷ সেইদিন দীঘল ৰাতি ছুটি কৰি থাকে কেতিয়াবা দি ৰাতি কৰি থাকে মা গৰম কৰি দে এটা কাম কৰিব লাগে দহটা কৰি থাকে।
উম!
তাকে কেতিয়া যে ভাল হয় দিনকেইটা ৷
হয় ঐ ভাল দিন দেখোন নেদেখুৱেই।
উম
কেতিয়াবা-কেতিয়াবা যদি শুনা হয় তোৰ বেংকত দহ হাজাৰ টকা সোমাইছে।
হা!
তেওঁ যদি শুনা হয় কোনোবা যদি কোৱা হয় তোৰ বেংকত দহ হজাৰ সোমাইছে দেই আজি ৰাত
তাকে এটা দহ হাজাৰ হে ভাবক। মই চিধাই লাখতহে ভাবো ইমান ভাল লাগিব সোমাই গলে সেয়া কিনিব পাৰিম সেয়া কিনিব পাৰিম। সেইটো কৰিব পাৰিম মিছখন কিনিব
এই ইনেই-ইনেই ফকতে পোৱা পইচা দহ টকাই বহুত।
বহুত দহ টকা কি মোৰ কাৰণে এটকাই বহুত ৷
এটকাতটো মোৰ একদম মানে এনে কি কম আৰু৷
দাদায়ে নিদিয়ে?
উম! দিয়ে দে অনলাইন দিব অনলাইন যাবি দোকানৰ পৰা আনিবি খাবি আৰু হৈ গ'ল মোক এক্সট্ৰাকো দিব লাগে ন ম মই থৈ দিওঁ জমাই থওঁ। কেতিয়াবা সময়ত দৰকাৰ পৰিব মই বিউটি ব্ৰেঞ্চকেইটা মানকে কিনিব পাৰিম ধেই একোৱেই নাই সেইটো কাৰণে, সেইটো কাৰণে নিজৰ ইনকাম কৰিম বুলি আছো আৰু।
কোৰ্টা এটা অডাৰ দিছো
হে
অ ভাল লাগে এটা বায়ে অৰ্ডাৰ দিলে সেইটো চাগে অ বাৰ্ডেত পিন্ধি যাব হবলা তোমাৰ মোৰ চৰ্ট কুৰ্টা পিন্ধিা যাবলৈ মোৰ তাত নায়েই দেখোন চৰ্ট কুৰ্টা কি পিন্ধিা যাওঁ এনে ভাবি আছো৷
মই কিবা হেৰি লং ফ্ৰক বিলাক যে সেপ বিলাক যেটাই সেই তেনেকুৱা চাইছিলো দাদাই কৈছেবোলে ঠেং ভাঙি ঘৰত পেলাই থম
কি কি
এই যে মোৰ বগা ফ্ৰকটো যেচিলাব আহিছিলা যে। সেই তেনেকে ঐ মই ফৰক এটা চাইছিলো মানে। পিছত দাদাক কলো লৈ দিবা কৈছে বোলে ই নালাগে। ব ইমান বোলে টাইট ফিটিং কিনো আৰু আজিকালি ট্ৰেনড
অ আজি এতিয়া মই বুজি নাপাও মানে এতিয়া নিপিন্ধে বুঢ়া হলে পিন্ধিম নেকি তুমি নিজে কোৱাচোন এইটো কথা
তাকে নিদিয়ে নাই হেন মানে ঘৰৰ পৰা ওলাবলে হালফ পেন না চব জিনচৰ চৰ্ট ফ্ৰক এটাকে আনিদে নাই না আঁঠৰ ওপৰতো একো কাপোৰে নাই মোৰ একে নিদিয়ে আৰু দিলেও একদম মানে হ'লেও মোলেও দেখিব দিব লাগে যেনেকে মোৰ নিচনা দুটা সোমাই যাব তেনেক পৰা কাপোৰ দিব
অ কেনেকে মোক মোকো কয় মোলৈ ফোন কৰাই ন কেতিয়াবা কেতিয়াবা কেতিয়াবা কৰে আৰু কাৰণ কলেজৰ পিছতো তেনেকে কথা পতা নহয়েই তাৰপিছত মোক ফোন কৰে ফোন কৰি এইফালে মই কওঁ যে এনেকা-তেনেকা কাপোৰ কৰিম মানে পাৰ্কলৈ গ'লে এনেকুৱা-এনেকুৱা কাপোৰ পিন্ধি যাওঁ। তাৰ পিছত কয় আৰু ইমান চেপু-চেপু কাপোৰ পিন্ধি যাওঁ বোলে কাপোৰ নাই নেকি বোলে। তহঁতৰ ছোৱালী মানুহ বিলাকৰ বোলে
ছোৱালী মানুহে বোলে সদায় কাহ হয় আৰু একে আঁঠুৰপা একেবাৰে ভৰি তললৈকে থাকিবলৈ মোৰ ঢাকা আ
উম তেতিয়া হ'লে গাৰ্ড হব লাগে বডি গাৰ্ড এনে হৈছে নেকি। এতিয়া এনেই যাই দিনডাল।
এ হে নিৰি নিজে হলে একেবাৰে আ একম মানে ইফালে ওলোৱা সি ফালে ওলোৱা সেইটো পিন্ধা এইটো পিন্ধা চব পিন্ধিব পাৰে
উম মানে এ এনে এনেকে কব লাগে যে তই পিন্ধি যি পিন্ধ মই প্ৰটেক্ট কৰিম তোক।
উম সেইটো নাই চিধা মানে দৰকাৰ নাই মুখ কৰা দৰকাৰ নাই যে দৰকাৰ নাই। সেইটো নিপিন্ধিবি দৰকাৰ নাই ভাল নালগে হেনেকে হে বাৰ্থডে বুলি ভাল গিফট এটা দিলে তাইক কিন্তু টপ এটা হে দিলে
ই আই ঐ টপ দিব। দিব-দিব এ পইচা পালে দিব আৰু।
দিয়ে কষ্ট-মষ্ট আমাৰ নন্দী বা পাই ধেই মানে তেনেকে পিন্ধিব লাগে ন।
উম! অ-অ-অ এই তোমাৰ খুুড়াৰাৰ খুড়াৰা ছোৱালীজনী।
উম
খুড়াৰ নহয় জানো?
হম
উম তাইব পিন্ধা কাপোৰ বিলাক কাটি যায় আৰু মানে একে চাইজৰ হলে।
উম
এইটো ময়ো মোৰ কাপোৰতোতো বাইযে পিন্ধিব পাৰে কিন্তু মই তাই কাপোৰ পিন্ধিব নোৱাৰো, তাই মোক তাই গাতটো সৰু।
উম
তাইৰ কাৰণে ভালেই হয়, কিন্তু মোৰ কাৰণে আৰু দিগদাৰ হয় আৰু। তাই কাপোৰ বিলাক মই পিন্ধিব নোৱাৰো যো হম তাকে হে অ কিন্তু অলপমান লাগেও মাংস অকণ।
ৰাতি দাইটিং কৰি কৰি কৰি মই একদম উৰি যোৱা মাল হৈ গ আছো আৰু।
উম
তাৰ এ, দুই নম্বৰ একদম হাৱা মে উৰ্তাযায়। য় সেই তেনেকাে
বিচাৰি আছো হবলৈ বহুত মোৰ নিচিনা তিনি চাৰিজনী এড হলে মানে কি ক'ম আৰু মই আগৰ চেহাত হব। ন অ কৰাইছিলা দাদাই
উম
উ এক্সেচাইজ কৰালে আকৌ ডাইটিং কৰিলো
উম
তিনি চাৰি মাহত খিনাই গলো
অহ
তাৰ ফল বহুত ক্ষীণ মীন হৈ যায়।
তাকে হে পাইছো বাৰু ফটো কপি আগৰ আছে আছে বাৰু মোৰ তাত এবাৰ বাৰ্থডেত লগাব লাগিব।
হ না না না সেইটো কাম নকৰিবা দেই প্লিজ, যোৱাবাৰো লগাইছিলা ইমান ঘাটিয়া দেখিছিলে, প্লিজ। ইমান ধুনীয়া ধুনীয়া ফটো আছে আমাৰ দুজনী এতিয়া লম্বা লম্বা ডাঙৰ ডাঙৰ আখৰেৰে লিখি শিকিব পাৰা ন?
এ হ'ব সেইখিনিও থাকিব ন।
নালাগে প্লিজ স্মৃতি বিলাক সেই স্মৃতি নালাগে মোক এই যে মাৰ ঘৰত যোৱা স্মৃতি বিলাক, আমাৰ ঘৰলৈ অহা
নাই নাই নাই সেয়াও থাকিব লগতে সেয়াও থাকিব।
সেইবিলাক সেই গ ডাঙৰ ডাঙৰ আখৰেৰে মায়ে দিয়ে কিবা কিবি লিখি দিবা আৰু
এই স্মৃতি স্মৃতি মেইন
স্মৃতি মাৰো বুলি সেই, সেইখিনি মেইন এই এইটো স্মৃতি মোক নালাগে।
একো নহয়
বহুত কিবা কিবি হয় নালাগে সেইটো স্মৃতি নালাগে মই। চি প্লিজ সেইখন। মই বহুত বেয়া পাম প্লিজ। চি কতা কিয় দিলা
এ একো নহ সি সুধিয়ে মানে সি সেইদিনা মই কোৱা নাছিলো, কালি আমাক